হেল্ল'?
কচোন?
আছা নেকি?
নাই -নাই কোৱা?
অ ', হে তোমাক এটা কথা সুধিলো হয়? বিহুৰ বিষয়ে কিবা অলপ কৈ দিবা নেকি? বিহু বিষয় অলপ কবা নেকি?
অ নিশ্চয় উ অ অ নিশ্চয় নিশ্চয়। উ', বিহু কব গলে বিহুয় পৰিচয় বুলিলেও ভুল নহব।
উম।
হেল্ল'
আহ ঠিকেই কৈছা ঠিকে কৈছা প্ৰথমে মোক কোৱাচোন তুমি আহ বিহু আমি কিয় উদযাপন কৰো বাৰু?
উম বিহু মূলত আহ কৃষ আহ কৃষিভিত্তিক উৎসৱ অসমৰ কৃষকসকলে কৃষি কাৰ্য্যৰ আহ কৃষি কাৰ্যৰ কৃষি কাৰ্যৰ বিভিন্ন সময়ত বিহু উদযাপন কৰে। ই আনন্দ ঐক্য আৰু সমৃদ্ধিৰ প্ৰতীক হয়।
আচ্চা অসমৰ এ কিমানটা বিহু আছে?
অসমৰ তিনিটা মুখ্য বিহু আছে, সেয়ে হ'ল ৰঙালী বিহু, কাতি বিহু, আৰু ভোগালী বিহু।
অ এই তিনিটা বিহুৰ মাজত পাৰ্থক্য আছে নেকি?
উ এই তিনিটা বিহুৰ মাজত পাৰ্থক্য, আছে অলপ চলপ নোহোৱা নহয় আহ ৰঙালী বিহু নতুন বছৰ আৰু বসন্ত ঋতুক আদৰ আদৰ আদৰণি জনোৱাৰ বাবে উদযাপন কৰা হয়। আহ তাৰপিছত কাতি বিহুত প্ৰাৰ্থনাৰূপ ফচলৰ মংগল কামনাৰ লগত জড়িত হয় যাতে ধান এই ধান খেতিবোৰ ভাল হয় অহ ভোগালী বিহু উ ফচল চপোৱাৰ পিছত যোনটো নতুন ধান আহে সেই সেইবোৰ সেইবোৰ আনন্দত আহ ভোজ ভাতৰ উৎসৱ হয় আৰু ভোগালী বিহুত।
আচ্ছা আচ্ছা ৰঙালী বিহু কেতিয়া পালন কৰা হয়?
ৰঙালী বিহু প্ৰতি বছৰে এপ্ৰিল মাহত অসমীয়া বহাগ মাহৰ আৰম্ভণিতে ৰঙালী বিহু পালন কৰা হয়।
ৰঙালী বিহুৰ আন এটা নাম আছে নেকি?
ৰঙালী বিহুৰ আন এটা নাম বহাগ বিহু।
আচ্ছা এই বিহুক কিয় ৰঙালী বিহু বুলি কোৱা হয়?
উম কাৰণ এই সময়ত প্ৰকৃতি তি আৰু গছ গছনি পাত ফুলপাহ নতুন পাত সকলো ফ আহ সকলো ফালে নতুনত দেখা মানুহেও আনন্দত লিয় হৈ উঠে।
আচ্ছা ৰঙালী বিহুত মানুহে কি কি কৰে?
উ ৰঙালী বিহুত মানুহে বিহু নাচে, বিহু গায়, নতুন কাপোৰ পিন্ধে, আত্মীয় স্বজনক সাক্ষাৎ কৰি কৰে আৰু আনন্দ উদযাপন কৰে সিটো সিটোৰ ঘৰত যায় নিজৰ পৰিয়ালৰ ঘৰত যায় আহ ডাঙৰৰ ডাঙৰক সেৱা লয় সেৱা জনাই আহ আত্মীয় স্বজনক নতুন কাপোৰ দিয়ে। তাৰপিছত বিভিন্ন ধৰণৰ খেল ধেমালিও হয়।
বিহু নৃত্যৰ বিশেষত্ব কি?
বিহু নৃত্য অসমৰ লোকনৃত্য, ইয়াত দ্ৰুত লয় উৎসাহ আৰু যুৱক যুৱতীৰ আনন্দ প্ৰকাশ পায়।
অ বিহু অকল আহ ডেকা গাভৰু এনেকুৱা ধৰণৰ লৰা ছোৱালী বিলাকে নাচিব পাৰে নে বিভিন্ন আহ বয়সৰ মানুহেও নাচিব পাৰে?
সময় সময় নাই সময়সীমা নাই যে অকল ডেকা গাভৰুবোৰেহে নাচিব পাৰে বিহু সকলোৱে নাচিব পাৰে। সৰুৰ পৰা হওক বা ডাঙৰ ডাঙৰ জেষ্ঠ জনলৈকে চবে নাচিব পাৰে বিহু।
আচ্ছা
উম
অহ, আ তোমাৰ বিহু গীতবোৰ কেনেকুৱা হয় বাৰু?
তাত প্ৰেম, প্ৰকৃতি, সামাজিক জীৱন আৰু আনন্দৰ কথা থাকে। আহ ইয়াত মানে নিজে বনাই গাব পাৰি, এই গীতসমূহ অতি সুৰীয়া আৰু মনোমোহা হয়।
বিহুত কি-কি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়?
বিহুত আহ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় যেনে ঢোল, পেঁপা, গগনা, তাল, টোকা, আহ পেপা-পেঁপা, গগনা, তাল, টোকা আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়।
অ পেঁপা কি বস্তু বাৰু?
পেঁপা মহৰ শিঙেৰে বনোৱা এবিধ বাদ্যযন্ত্ৰ ইয়াৰ শুৰ শুনিলে বিহুৰ পৰিৱেশ সৃষ্টি হৈ উঠে।
অ গগনা যে থাকে গগনা ছোৱালী বজোৱা গগনা আৰু লৰাই বজোৱা গগনাটো আহ মানে বেলেগ-বেলেগ নেকি বাৰু?
নহয়। এটা আমাৰ সুতুলি বুলিও থাকে সেইটোও বজায়। ছোৱালীবোৰেও বজায় এইটো লৰাবোৰেও বজাই।
অ ৰঙালী বিহুৰ আগদিনা কি উদযাপন কৰা হয়?
অহ হেল্ল'?
হেল্ল'? অ কোৱা? ৰঙালী বিহুৰ আগদিনা কি উদযাপন কৰা হয়?
ৰঙালী বিহুৰ আগদিনা উম গৰু বিহু পালন কৰা হয়। সেইদিনা গৰুক গা ধুৱাই সন্মান জনোৱা হয়, আম গৰুক গা ধুৱাই এইটোও কোৱা হয় যে লাও খা, বেঙেনা খা এনেকে এটা
আহ সমান খাদ্য খোৱা খোৱাও হয়।
আছা গৰুক আহ কিয় ইমান সন্মান দিয়া হয় বাৰু?
আহ কৃষি কাৰ্যত গৰুৰ অৱদান অতি গুৰুত্বপূৰ্ণ। সেইবাবে কৃষকসকলে কৃতজ্ঞতা প্ৰকাশ কৰে।
আটচ্ছা আৰু গৰু বিহুৰ পিছদিনা কিবা বেলেগ বিহু পালন কৰা হয় নেকি?
উ গৰু বিহুৰ পিছদিনা আমি মানুহ বিহু পালন কৰোঁ।
উম আৰু মানুহ বিহুৰ দিনাখন কি কি কৰা হয়?
গৰু বিহুৰ দিনা গৰুক গা ধুৱাই তাৰ পিছত খেল পথাৰবোৰ থাকে তাতে গোটেই উম মানুহে লগ হৈ তাত বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰে।
উম
ধেমালি ধাম ধেমালি কৰা ফুৰৰ্তি-ফাৰটা কৰে।
আচ্ছা আৰু গৰু বিহু মানুহ বিহুৰ দিনা কি কৰা হয় মানুহ বিহুৰ দিনা?
মানুহ বিহুৰ দিনা উম সেইদিনা মানুহে নতুন কাপোৰ পিন্ধে আৰু ডাঙৰ সকলৰ আশীৰ্বাদ কৰে আহ আশীৰ্বাদ লয় আহ- সেই বহাগৰ এক তাৰিখ হিচাপ টে চবে সিটো সিটোক সন্মান জনাই আশীৰ্বাদ লয় নিজৰ আত্মীয় স্বজনক নতুন কাপোৰ দিয়ে সেইদিনা বিহু নাচ গীত চব কৰে।
এতিয়া কাতি বিহুৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি?
উম উম উম আহ কাতি বিহু অক্টোবৰ মাহত পালন কৰা হয়। এই সময়ত পথাৰত ধান থাকে কিন্তু ঘৰলৈ আহা আহা উম কাতি বিহুত মানুহে তুলসীৰ তলত তলত ধাননি পথাৰত আৰু ঘৰৰ ওচৰত চাকি জ্বলাই ফচলৰ মংগল কামনা কৰে। যাতে আহ খেতি বাতিবোৰ বেয়া নহয় সফল ভাৱে খেতি বাতিবোৰ হয়। সেই কামনা কৰি ত কাতি বিহুত মানুহে চাকি জ্বলায় মাহ প্ৰসাদ দিয়ে।
আচছা কাতি বিহুত মানুহে আৰু কি কি কৰে?
কাতি বিহুত মানুহে তুলসী তলত ধাননি পথাৰত আৰু ঘৰৰ ওচৰত চাকি জ্বলাই ফচলৰ মঙংগল কামনা কৰে।
আছা আৰু কাতি বিহুক কঙালী বিহু বুলিওঁ কোৱা হয় নেকি? হেল্ল' হেল্ল'
অহ তাকে
কাতি বিহুক আৰু কঙালী বিহু বুলিওঁ কোৱা হয় নেকি?
হেল্ল
হেল্ল' হয় কাতি বিহুক আৰু কঙালী বিহু বুলিও কোৱা হয় নেকি?
হয় কা কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় সেই এই সময়ত কাৰণ এই সময়ত ঘৰত নতুন ফচল নাথাকে সেয়েহে ইয়াক কঙালী বিহু বুলিওঁ কোৱা হয়।
অ এতিয়া ভোগালী বিহুৰ বিষয়ে অলপ কবা নেকি?
মানুহৰ ঘৰ ভৰি থাকে সেয়েহে আনন্দ আৰু ভোজৰ উৎসৱ হিচাপে ইয়াক পালন কৰা হয়।
উম ভোগালী বিহুত কি কি বিশেষ অনুষ্ঠান হয়?
অহ ভোগালী বিহুৰ বিশেষ অনুষ্ঠান হ'ল উৰুকাৰ ৰাতি ভোজ খোৱা হয়।
উম আৰু তাৰ পিছদিনা কিবা কৰা নে? আচ্ছা
ভোগালী বিহুৰ আগদিনা উৰুকা বুলি কোৱা হয় সেইদিনা গাঁওবাসীয়ে একেলগে ভূজ ভাত খায়।
উ কি কি খাদ্য বিশেষভাৱে খোৱা হয়?
আৰু চিৰাংস আদি বিভিন্ন খোৱা বস্তুৰে গোটেই আহ উৰুকা উৰুকাৰ নিশাটো।
এতিয়া অসমত কিছুমান পিঠা যিবিলাক আছে সেইবিলাকৰ নাম ক'ব। পাৰিবা নে অলপ
উম উম তিল পিঠা, ঘিলা পিঠা, বৰপিঠা, টেকেলি পিঠা, সুতুলি পিঠা আদি অতি জনপ্ৰিয় হয় নাৰিকল লাৰু এইবোৰ।
আচ্ছা বিহুৱে অসমৰ সমাজত কেনেধৰণৰ প্ৰভাৱ পেলায়?
আহ বিহুৱা মানুহৰ মাজত ঐক্য ভাতৃত্ববোধ আৰু সাংস্কৃতিক চেতনাৰ বিকা বিকাশ ঘটায় ঘটায়
আচ্ছা আজিকালি চহৰ অঞ্চলতো বিহু উদযাপন কৰা হয় নেকি
আহ হয় তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান বিহু নৃট্য আৰু ভোজৰ আয়োজন কৰে আহ চ আহ কৰে আহ উ তেওঁলোকে চহৰ গাও দেশ বিদেশ যতেই অসমীয়া মানুহ থাকে তাতে বিহু উদযাপন কৰা অ কয় কৰে লগত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠান বিহু নৃট্য আৰু ভোজৰ আয়োজনো কৰে
আৰু বিহু অসমৰ সংস্কৃতিৰ বাবে কিয় গুৰুত্বপূৰ্ণ
কাৰণ বিহুৱে অসমৰ ঐতিহাসিক ঐতিহ্য কৃষি জীৱী জন আৰু সাংস্কৃতিক পৰিচায়ক প্ৰতিনিধিত্বীক কৰে
আহ তোমাৰ প্ৰিয় বিহু কোনটো